বৰষুণ পৰিব লৈছে নে তাত?
অ' ইয়াত হেৰি ধেকনি মাৰি আছে বিজুলী মাৰি আছে।
অ' ইয়াতো একেই হৈ আছে। বৰষুণ পৰিব দিছা তৰপত
অহ' তাক তো ওপৰত নহয়া এই খিনি হতত নহ পায় ভালকে অ' উমহ, এই কি বুলি কয় ইমান গৰমত ভাত পানী খাই আহ বাচন বৰ্তন ধুই আজৰি হৈ আহিছোঁ আৰু
মই ভাত পানী খাইকে গা চা ধুই ললোঁ গৈ। অ ভাত খোৱাই কৰি লৈ মই গা ধুই ললো গৈ ইমান গৰম
অ
উম
গাটো ধুই দিলে আকৌ ৰাতিটো শুবলৈ শান্তি লাগে
অ এতিয়া সেইতো গাটো ধুই ললো মাথাটোও ধুই ললো উম মোৰতো চিলিকোপ ধুই ললো এ মইতে ধুই দিওঁ মন গলে হ'ল আও অকমান সময় এনেকে ফেনৰ বতাহাত থাকিম চুলিনো কিমান কেইডাল ন শুকাই যাব ক শুকালেই আধা আধি
অ' মই দিনত ধুলে ভালকে নুফুকাই।
উম, মই এতিয়া অলপ সময় ফেনৰতলত মেলি অমোক।
অ' নে শুকু এই কিবা এটা যি যে এনেকে
অ' সেয়া দাই নকৰো মই। নাই নকৰো মই সেয়া দাই নাই, নাই, মই ধুনীয়াকে হেয়াৰ দাইটো লগাই থাকিলে চুলিটো বহু ৰাফ হৈ যায়গৈ যে। এটো তাত পাৰ্লাৰ খুলিলে পাৰ্লাৰত ক'ব কাটিং চাটিং কৰাৰ পিছত হেয়াৰ দেয়াৰ লগাই দিব পাৰিবি কিন্তু মানে মই ঘৰত আকৌ চুলি কিনি শিকা নাই মানে সেইটো তই ঘৰতে আনি খালি চুলিটো হেৰি কৰি দিলেই হ'ল আও লগ গাই এনেকে এনেকে বতাহটো দি দিলেই হল আও সেইটো মই নিদিওঁ মোৰ চুলি খিনি এনেই বেয়া যে আও বেয়া হৈ যাব
এনে আপুনি আপুনি ফেচিয়েল কৰি পাইছেনে এনে বেলেগত।
অ' গৈছিলো।
কি হয় মানে ফেচিয়েল টো কৰিলে?
বিশেষ একো নহয় এইটো উ মানে ব্লাড চাৰ্কুলেশচন টো মানে হে কি হয় যে ব্লাডটো মানে অ', চলাচল হয় সেইটো কাৰণে মানে অকমান মুখখন মানে ভাল লাগি থাকে মানে এ অকণমান কোমল হৈ থাকে বা এ' অকণমান মাছাজ কৰিলে স্কিনটো অকমান টাইট হৈ থাকে এনেকুৱা নিচিনা হয় আৰু।
অ'এমাহত এবাৰহে কৰে হবলাই।
এ মোৰো কি হয় মই পাঁচ ছমাহৰ পিছতহে কেতিয়াবা এদিন কৰোগৈ এনেকুৱা নকওঁ কওঁ মানে সদায় এমাহৰ মোৰে মোৰে।
অ' এনে কিন্তু এমাহৰ মোৰে মোৰে কৰিব লাগে।
অ' এমাহৰ মোৰে মোৰে কৰিব লাগে কিন্তু এতিয়াত হেয়ে নহয়। দেখখন জোনাও নাথাকে তাৰ পিছত আকৌ কৰিবলৈ দিগ্দাৰি আৰু এমাহত টাইমে নহয়গৈ।
অ' সেইটো সেইটো কিমান লয়নো কৰিলে এনে?
প্ৰডাক্ট লৈ লৈ আছে প্ৰডাক্ট বিলাক। তই কোনটো প্ৰডাক্ট লগাবি সেইটোৰ ওপৰত পঁইচাটো ল'ব এতিয়া জ চভে চ এটা আছে ফুডছ এটা আছে গ'ল্ড এনেকে এনেকে আছে। ফ্ৰুটছতো কৰিলে তাত পাঁচশ মান লয় গ'ল্ডতো কৰিলে সাতশ মান লয়।
অ' তেনেকে প্ৰডাক্ট লৈ লৈ আছে। কিন্তু উম যিটো ষ্টেপ মাছাছ ক'য় যিটো হেৰি সেইটো একেডালেই হ'ব। মুখত হয় মালিচটো
অ' মাচাজটো অ' মাচাজটোত মানে কি হয় গোটেইখিনি হে সেই গোটেই কেইটা প্ৰডাক্ট কেই লগাই দিয়ে হয় লগাই পেলায় এটা এটা ষ্টৈপ কৰি যায় তাৰপিছত তাত এটা লেপ ফন এটা দিয়ে খালি মাছচাছটো লেপনটো নিদিয়ে গোটেই সেই প্ৰডাক্ট কেইটা গোতেইকেইটাই লাগে কিন্তু মানে যিটো মানে অলপ এটা এনেকে লেপন এটা দি পেলাই দশ পোন্ধৰ মিনিট থৈ দিয়ে। সেই বস্তুতটো মাছাজত নকয় হেৰি মাছাজত নকয় খালি মাছ লাষ্টত সেই চাৰিটা দি পেলাই মাছাজহে কৰে। তে নহয় এটা আছে ক্লিন যাৰ প্ৰথমে ক্লিন কৰি ললে তাৰ
ক্লিন ক্লিনটো কৰিলে
অ' প্ৰথমে এটা ক্লিনজাৰ এটা আছে সেইটো দি পেলাই প্ৰথমে মুখখন চাফা কৰি লয়। লৈ পেলাই তাৰ ছেকেণ্ড ষ্টেপটো আছে মচোৰাইজাৰ নিচনা কিবা এটা আছে সেই দি পেলাই অকমান মুখ মাচাজ কৰে, তিন নম্বৰটো এটা আছে স্কাৰ্ফটো দি পেলাই অকমান মুখখন আকৌ স্ফাৰ্ফ কৰে। এনেকে এনেকে চাৰিটা পাঁচটামান প্ৰডাক্ট লগাই আৰু চেহনাজৰ যদি কয় চেহেনাজৰ দাম বেছি হয় চেহেনজৰ প্ৰডাক্ট বিলাকৰ। এ মানে সেইবিলাক প্ৰফেচনেল প্ৰডাক্ট অ' সেই চেহেনা জোৱা কৰিলে মানে হেই এটাত এ এবাৰতে এহেজাৰ মানকে লয় তাই বেলেগৰ পৰা এহেজাৰ বাৰশ এনেকে লয়। চেহৰাজৰ প্ৰডাক্ট খিনিৰ দাম বেছি।
সেইবিলাক মানুহে কয় জানো আমি আমাৰ নিচিনা মানুহ মোৰ হলে পাঁচশ টকা এটা দি কৰিবলৈ টান লাগিব হয়।
ইয়াতে ন ইয়াতে এতিয়া তাই কি হয় ব্লকৰ মানুহ গোটেইখিনি পাই যায়। আৰু মানে স্কুলৰ মাষ্টৰনী কেইজনীমান ৰেগুলাৰ কাষ্টমাৰ আছে, তাইৰ নগাঁও পৰা সিহঁতৰ কাৰণে দৌৰিও আহে। উম, আহি কৰি যায় হি ৰেগুলাৰ কাষ্টমাৰ খিনি মানে কি সিহঁতৰ মাছ তেনেকে যোনী বহুত বহুত দৰমহা পায় ন। পাৰ্মানেন্ট চাকৰি, এতিয়া বয়সো হৈছে সেই মাষ্টাৰনী তাৰ পাৰ্মানেণ্ট মানে একদম। অ' গু সিহঁতৰহে গু টো আছে আকৌ প্ৰতি মাহে মাহে মাষ্টৰনী সেইজনীয়ে কয়হি সিহঁতে এহে জাৰ পোন্ধৰশ টকা দি দি কৰি যায় এটা এটা, এতিয়া মই আকৌ বৈ মানে প্ৰতিমাহে নাযাওঁ চাৰিমাহ পাঁচ মাহৰ মুৰত তাই থাকিলে কেতিয়াবা যাওঁ। গৈ পেলাই মই সে এহেজাৰ বাৰশ টকা কৰিবগৈ নোৱাৰোগৈ। মই সেই অ'। মই এ তাই যেনিবা ঘৰ মানুহ বুলি পেলাই এ যি দিয়ে দে বুলি কয় যে। মই কেতিয়াবা তিনিশ টকা এটা কেতিয়াবা চাৰিশ টকা এটা এনেকে দি পেলাই থৈ গুচি আহো।
উম উম।
তেনেকে নলয় আৰু মানে আমাৰ তাৰপৰা, সেইটো কাৰণে তেনেকে কেতিয়াবা কৰি আহো বৌয়ে বৌক পাঁচশ টকা দিয়ে মানে তাইক ধুনীয়াকে কৰি দিয়ে যে মোৰ মোৰ স্কিনটো বহুত বেয়া। চেনচিটিভ যে স্কিনটো, মোৰ মুখত মানে প্ৰডাক্টটো লগোৱা অলপ সময় সেনেকে এনেকে মাছাজ কৰাত তাৰপিছতে মোৰ মুখখনত নোৱাৰ বেছি সময় কৰিবলৈ, বিষাই আহে গোটেই মুখ আকে আৰু মানে কি বিজ বিজন ধৰি যায়।
অ' এই মোৰ নিচিনা আপোনাৰ, মানে খজতিটো আছে যে। বেলেগ প্ৰডাক্ট লগালে মানে খজুলিটো ধৰে হয়
অ' মই সেইটো কাৰণে বেছি সময় কৰিব নোৱাৰো যিকোনো প্ৰডাক্ট, আৰু স্কাৰ্ফ টো লগালে গোটেই অকমান সময়তে গোটেই মুখৰ ৰঙা হৈ আহে এনেকুৱা কাৰণে মানে মোক কৰিব নোৱাৰি যে ইমান মোৰ সেইটো কাৰণে মই কিবা এটা দি থৈ আহো আৰু। খালি মুখখন কিন্তু লাগে আকৌ দেই কৰি অহাৰ পিছত, এতিয়া বহুত মাহে হ'ল। একোৱেই পোৱা নাই তাইও নাই অহা
মই বস্তু খিনি আনি লোৱা পিছত শিকি লঁও প্ৰথমে, এতিয়া তাই মোক এয়া হাতৰ মোচনটো কেনেকে দিয়ে সেইটোহে শিকাইছে যে। তাৰ পিছত কি কৰিব লাগে সেইটো শিকাব আৰু, যোৱাই নাই। আৰু তাৰপিছতে ইয়ে এনেকে মোক হাতৰ মোচনটোহে এদিনাখন শিকালে, এদিন যি তাৰ পিছতে এতিয়া বাকী খিনি শিকাম বুলি কৈচে লাহে ধিৰে কিন্তু বস্তু খিনি আনি লোৱা পিছত মই ভাবিছো আগতে নিজে কৰিব নোৱাৰো হয় এতিয়া নিজৰ মুখতে কৰি থাকিম
অহে তইন তোৰ মুখতে এনেকে কৰি ল'লি যদি শুই শুই পেলাই কৰিব লাগে মায়ে মুখখনতো এনেই এবাৰ কৰি চালি বুজা নাই মানে, খোৱাই ল'ল মক পৰি পেলাক কৈও চালি ষ্টেপ কেইটা মনতো ৰখি গ'ল সেই তেনেকে কৰি থাকিবি নিজৰ মুখ ত মানে কৰা হেৰিটো বেলেগ হয়, লোকৰ মুখত কৰাটো বেলেগ হয়। অ' অ' তেনেকে লৈ পেলাই অকমান কৰি কৰি চাবি।
উম উম সেইটোকে কৰিব লাগিব।
অ' সেই প্ৰডাক্ট খিনি খালি আনি ল'ব লাগে।
পাউদাৰ খিনি আনি, যাব পইছা, সেইটো কাৰণোটো মাথা মাৰি আছো চব। ফালে, চবফালে এতিয়া মানে পইচাহে দৰকাৰ, এতিয়া ঘৰত ক'বও নোৱাৰোঁ মাতিবও নোৱাৰোঁ নিজে নিজে মাথা মাৰি আছো আহ, চব ফালে
অ'।
ততে এই এতিয়াে ম পৰ বস্তু কেইটামান অৰ্ডাৰ দিছো, এ তাতে এতিয়া চাৰি হোজাৰ টকা
অ', লাগিব আকৌ মানে ইয়াক এক মই অনা পাওঁ যে এই গুৱাহাটী পৰা মালখিনি লৈ আহে যে উ পঞ্চাশ হাজাৰ ত্ৰিশ হাজাৰ টকা সেনেকে মাল লৈ আহে তাৰ আকৌ এতিয়া ইনকামতটো হ'ল ন' সেইটো
তাৰ ইনকামটো হ'ল সেইটো কাৰণে তাই পাৰিছে এতিয়া আমাৰ আকৌ প্ৰথমহে হয়।
এতিয়া তোৰ একোৱেই হোৱা নাই। আকৌ তাই হে পাৰ্লাৰখন খুলি লওতে কিমান উ ত্ৰিশ চাৰি লাখ নে কিমান লোন লৈছে। লৈছিলা হয়। লোনৰ পইচাও এতিয়া পাৰ্লাৰখনৰ সেয়া তেনেকে কৰি কৰিয়ে দি থাকে মাহে মাহে আমাৰ ইয়াতে ভাল মানুহবিলাক আছে পাই গ'ল যে তাই ব্লকৰ মানুহ খিনি লগৰ ওচৰতে নহয় জানো তাৰ ৰুমটো। সেইখিনি পাই গ'ল তাৰ পিছত আকৌ কেইটামান কেইজনীমান গাওঁ মানে আছে অ ভাল ভাল মানুহক ঘৰ সিহঁত সিহঁত খিনি মানে তাই চিনাকি যে সেইখিনি পাই গ'ল সেইখিনি মানে পাৰ্মেণ্ট কাষ্টমাৰ হ'ল লা, তাইক ফোন কৰি দিয়ে এতিয়া ফোন কৰিলে নগাঁওৰ পৰা গুচি আহে আহি সিহঁতক কৰি যায়হি, মই এতিয়া গমেই নাপাওঁ পৰহিদিনাখন ফোন কৰিছে মই গৈছিলো ঘৰলৈ বুলি কৈছে।
তাই সেইটো কৰিবলৈ কাৰণেই আহে আৰু গাড়ী ভ়া কৰি ন'।
গাড়ী ভাড়া কৰি নহয় বাৰু লাইন গাড়ীত গুচি আহে।
আহ আহ।
অ', দেহা তাতে থাকেই যে তাইহে পুটুককে আহি পেলাই হেৰি কৰি যায়হি। পাৰ্লাৰ কেতিয়াবা ঘৰতো নোসোমাই পাৰ্লাৰমান খুলে অ' কৰি মেলি পেলাই বজাৰ চজাৰ কৰি পেলাই ঘৰৰ পৰা কাৰোব এটাক মাতি দিয়ে দি পঠাই পেলাই ত গ চ যাই বাহিৰে বাহিৰে।
অ', তাৰ লাভ হয় চাগৈ ন'।
অলাভ হয় যথেষ্ট লাভ হয়। মানে প্ৰডাক্ট খিনি এবাৰতে আনি ল'ব পাৰিলে এ এতিয়া তাত ফেচিয়েল কিট এটা যদি আন, কিটটোত মানে উ জভেজ কিট এটা হওঁক বা এনেকুৱা কিট তিনি হাজাৰ বা বাইশ বা এনেকে কিবা এটা খৰচ হ'ব। বা দুহেজাৰ টকা খৰচ হয়, কিন্তু সেই কীটটোৱে যে ছজনী সাতজনী মানুহক কৰিব পাৰে বেছিহে কৰিব পাৰে ছজনী সাতজনী মানুহক কোৱাৰ লগে লগে সাতজনী মানুহক তই সেইপিনৰ পৰা সাতশ টকাকে আনিলেও দেখোন অ আছে যথেষ্ট কেইটা পইচা হ
অ উম
সেই তেনেকে লাভ হয় আকৌ হেয়াৰ ইচ্পা চিচপা কৰে ন
অ এতিয়া আমাৰ ইয়াত নাহিবই
অ ইয়াতে তাতে ইমান ইমান হেয়াৰ স্পা ত সেবিলাক কৰিবলৈ নাহিব আমাৰ ইয়াতে আমাৰ ইয়াত যথেষ্ট মানুহে আহে আহি হেয়াৰ ইস্পা চিছপা কৰে আহি আহি পেলাই
তাকে চাই লও মই ভালকে প্ৰথমে শিকি লওঁ শিকাৰ পিছত যদি ল'ৰাটোক এৰিব পাও মই পাৰ্লাৰ এখনত সোমাইহে ল'ৰা অংক কৰি আছো বুজা নাই। বেলেগৰ তাত এনেকাে হেৰি জব হিচাপে তাপে মানে তেনেকে সোমাইহে লম আৰু। লোকদাত তাৰপিছত নিজৰ অ', নিজৰ টকা হলে মানে হেৰি কৰিম আৰু এ পাৰ্লাৰ খুলিম উম সেইটোে কৰি নহব ইমান বস্তু কিনি থাকিব নোৱাৰিম নহয়
আহ সেইটোৱে হ'ব দে ন অ অ হ'ব দে উম উম হ'ব দে